এতিয়া মই বেংক এটা আহিছিলোঁ। বেংকৰ কামটোত যে। কৈছিলোঁ যে, হা বেংকৰ কামটোতে আ-আহিছো তিয়া বেংকৰ কামটো মানে মানুহকেইটা ওলাই গ'ল এতিয়া।
অ', এই দুপৰিয়া ভাত খাব হৈছে।
জানো সেইটো কাৰণে ওলাই গ'ল নে, এতিয়া কিমান পৰ ৰব লগা হয়। আমি মইয়ো ৰাতিপুৱা ভাত খাই নাহিলো এতিয়া কি হয় আৰু
অ। এ এইখিনি সময়ত খাব কৰিব যায় যে, সেনে দিনটো ব্যস্ত হৈ থাকে ন।
অ', সেইটোয়ে চাগে, এতিয়া আৰু মানুহকেইটা হেমাহি নিচিনাকে মানে ইমান হেৰি নাই, কিবা হেমাহি কৰি আছে।
অ', নহয় হয়ে সনে দিনটো কামত ব্যস্ত থাকে যে। সিহঁতৰটো ভাগৰৰ এটা কথা আছে ন, উম ইমান গৰমত খোৱা বোৱাও সময় আছ তেনো ৰাতিপুৱাতে খাই আহে তাৰপিছত এতিয়া অকণমান ৰেষ্ট লৈ পেলাই আকৌ খাব কৰিব যায় সিহঁতে। কিন্তু আমি গ'লে পাওঁ নহয় তেনেকে খাবলৈ যায় দু গ এইখিনি সময়ত, সিহঁতে
এ এইটো বেংকত আহেনে?
মই সেইটো বেংকত গৈ পোৱা নাই। মই গাঁৱলীয়া বেংকতহে যাওঁ।
অ', অ'। এ আপোনালোকৰ ঘৰত যে সে ফুল খিনি দেখিছিলো যে ফুল খিনি হে হেৰি নে? মানে না চাইত
নাই চাইবা ন নাই অনলাইন গুটি আনিছিলো। নাই, নাই ধেৰ গুট ক আনিছিলো অনলাইন দি পেলাই এটা পেক কে আনিছিলো। তাই আছে হে আপছ চাই দিলোঁ দিয়াৰ পিছতে বৰষুণ হ'ল নহয়। বৰষুণতে গুটি পা ন গজিলে গজিছিল যেনদি মঁহ এটা মঁহ উঠি উঠি গ'ল গপুলি কোবা।
উম।
নে পৰলি তাৰপিছত প্ৰায় কেইটামান সেয়া দুডাল এডাল থাকিলে আৰু আকৌ বেলি ফুল দিছিলো ন' হা বেলিবলা গোট দিছিলো বহুত কেই জোপা দিছিলো নগজিলে। উম, এনেই গ'ল কিন্তু এই পিছফালে এনেই এটা পেলাই থ'লো যে। সেইটো এক একে ডাঙৰকে ফুলি আছে মষ্ট পাহাৰ বেলাই সচটো ৰ'ব গোৱা ন উম, এযোৰ পাতা উম, এযোৰ পাতা চাৰি পাঁচটাহ মান খুলি আছে। এফাই অ'। ডাঙৰ, ডাঙৰকে
উম, বৰ ধুনীয়া লাগে। আগফালে ফুলিলে আৰু ভাল লাগিলে হৈ। সেইফালে নহ'লে আৰু
উম, আগফালে সে গজিছিলে বৰষুণত হেৰি হৈ গ'ল গৈ। পুলিসোপা ম উঠি গ'ল
আমাৰো সেয়া ফুল আছে নহয় ঘৰত। হেৰি সেয়া মায়ে চাই সেয়া। আমি মানে চাই ফুল ভাল পাওঁ। কিন্তু মানে ইমান যত্ন ল'ব নোৱাৰো আৰু, মায়ে
অ', এই পঢ়ি থকা ছোৱালী যে, কি যত্ন ল বা ন? মায়ে হে, অ আমাৰ মই হে। উম। ময়েই যত্ন লওঁ ময়ে সেয়া কো চু মাৰি এ ফুল গুটি ৰুওঁ। মই অনলাইন দিব নাজানো যে, সেই অনলাইন খিনি সিহঁতে কৰি দিয়ে আৰু।
অ।
অনলাইন কৰি দিয়ে, আহে আৰু তাৰপিছত মই টাব চাব কিনাক হোৱা মই আনো।
উম। আমাৰ সেয়া মা মায়ে হেৰি কৰে নাৰ্চাৰীৰ পা আনে, আমাৰ এই হী এজনী আছে নহয়
অ'
জনী নাৰ্চাৰী এখন আছে। তাৰপিছত হে মায়ে তাৰ পাই আনে আকৌ বেলেগ ক'বা পা কাবাৰ ঘৰে-চৰে গলেওঁ কৰবাত ভাল ফুল চুল
অ', ভাল ফুল পালে একে আনিবই মন যায় ন? ক'বাত দেখা পালেই হ'ল আও ময়ো তেনেকুৱা কৰবাত দেখা পালে, অ' এডাল ফুল চোন ভাল লাগিছে পুলি এটা দিয়কচোন, সেই বুলি কৈ পালে লৈ আহোঁ। তাছত মাজতে এদিন মই এই এফালে গৈছিলোঁ, এঘৰ মানুহ ফুৰি ব গৈছিলো। দে সিহঁত একে গল গল কে বল বিছ চা-নে কি বুলি কৈছে এডাল ফুলডাল, দীঘল দীঘলকে মাট ফুলি আছে।
অ।
ইমান ধুনীয়া লাগিছে মই বোলো দিয়কচোন ঠানি- মান ভাগি পেলাই। মানুহজনে দিলে ভাগি পেলে। তাই সে আনি। পেলাই ৰুই দিলো সেইকেইদিনো কিয় মস্ত ৰ'দ দিবা লাগে। গোটেইকেইডাল মৰি থাকিলে। তাৰপিছ এতিয়া বোলা আকৌ গলে আকৌ আনিব লাগিব কেইডাল মান দেখিব বৰ ধুনীয়া লাগিব। দি ছিলে।
উম।
সেইকেইডাল।
হে আমাৰ ঘৰতো হেই - মামি- জনী আহিছিলে, মামীজনী লগত- ত আৰু এজনী মানুহ আহিছে মানে মামিজনী হেৰি হয়ে এ ওচ ওচৰাৰতো থাকে আমাৰ ইমান দূৰত নহয় বাৰু। মামি জনীয়ে হেৰি- আহি পেলাইহে ফুল আমাৰ ঘৰত ফুল দেখিলে। তাৰ পিছত সেইখিনি জাগাত মানে অকল মইহে আছে- যোৱা মা নাই।
অ।
তাৰপছত মা আহিয়ে মামীজনীয়ে কৈছে হেৰি ই ফুল ফুলযত আকৌ হে পুলট আছিল চিঙি দিয়াচোন তলৰ পৰা। তাৰছত মই বোলো এতিয়া মই ছিগিলা শিপাডাল বা আহে নে নাহে। হে- এনে হেই- োললা ভাি কি যায় নেকি। দিয়াচোন একো নহয় দিয়া একো নহয় এনেকে গৈছে পছত- দিছো আৰু মনে পছে মনে মনে শিকিবা মনে মনে মানুহজনী গম পাব নালাগে নহলে মানুহজনীকো লগা হ'ব। তাৰপিছত, তাৰপিছত আহ মই মানে পাৰা নাই- চিকিবলৈ উহালিব পৰা নাই। ইম ইমান, ‌ ইমান এইবিলাক- হেৰি না, ফুল দেখি ভাল পাওঁ, কিন্তু ৰে ইমান মানে ফুলত- বা এনেকুৱা- পুলি-চুলি হেৰি কৰা, ৰোৱা ই- ইমান সেনেকুৱা নাই আৰু। অহ, মানে এ সেইবিলাক মায়ে কৰে আৰু- য়ে ভাল পাই কৰি পেলাই। অম ফু- চন এইবিলাক কৰি থাক- কিলেও মনতটো ভাল লাগি থাকে যে, সেইটো কাৰণে অ মায়ে কৰে আৰু। তাৰপিছত এয়া মানুহজনীয়ে- ছিগিলে মনে মনে। ছিগি পেলাই মানুহজনীয়ে সুধিছে হেৰি- কি কৰিছা? মনে মনে ছিঙি ছিকেন। অহ, তাৰপিছত কৈছে হেৰি, একো নাই কোৱা, একো নাই- পিতিকা বুলি কৈ যি হাঁহিছে।
অ হ‌‌ হ‌‌ হ। আমাৰ আক সে এই আমাৰ ঘৰত ভাৰা থকা ছোৱালী এজনীয়ে- বহুত আনি- নি দিছে আহি ফুল।
অহ
সি আমাৰ ঘৰত, যি পায় আনি পেলাই মানে মোক- দিয়ে বাইদেউ ৰুৱক- তাৰপিছত মই সেয়া- ৰুই ৰুই থওঁ।
উম ফুল কেজোপা থাকিলে ভালো লাগে। এ মানুহ-চানুহ মানে- সেই নাথাকিলেও ফুল কেইজোপাকে চা চাই পেলাই মানে মনটো-
অহ ভাল লাগি থাকে। মই তাকে, উঠি পেলাই এবাৰ- চাওঁ। গধূলাল চাওঁ আকৌ ডাঙৰকে ফুলা ফুল পা দেখিব মৰম লাগে। গে নহয। আকৌ ইহঁতকো- চাহ ফুলজোপা কি ধুনীয়াকে ফুলিছে বুলি-
উম
ইমান ভাল পাওঁ। এতিয়া আৰু এঘৰ মানুহে দেখি কিছো আমাৰ মিতি হয় মানুহ এঘৰ পদূলিমুখৰ পা ফুল ফুলেই একে ইমান ধুনীয়া নহয় বাৰীকণ। সিহঁতাই মানুহে জানে ধুনীয়া একে চাফা কৰি কৰি থয়। উম, ফুলৰ হেইখোপা উম, জেগা বি লা বিধে বিধে ফুল আছে সিহঁত
উম।
হিন্দু আনিবা নিদিয়ে। নিদিয়ে আনিব মানুহৰ একে অহ, কোৱা।
তুমি কৰ
অ', মানুহ কয় এবাৰ হেৰি আমি আঙুৰ পুলি এটা আনি ৰুই ছেহি। আঙুৰ ইমান লাগিল নহয় লুডুবা লুডুখাই লাগিছিলে।
উম।
মই বোলো কেনেকে আনে মোৰো ৰুব মন যায় তেনেকুৱা।
অ', এনেকে ঘৰতে হ'লে মানে মানে ঘৰতে ৰুই পেলাই খাবলে ভাল লাগে আৰু এনে
সোৱাতকে চাবলৈ ভাল লাগে হয় নে?
হয়। আঙুৰৰ হেৰি সেইটোৱে।
উম মই ভাবি আছো কতনো বেচে বোলো এটামান পুলি আনি ৰুব পৰা হয়! সেয়া এতিয়া হেৰি চালি নিচিনা বৈ দিবা লাগিব
উম, অ। তেতিয়াহে ব হেৰি হৈ আহিব
অ অ অ
চালিটা বগাই পেলাই মানুহ ঘৰ ধুনীয়াকে চালি এখন পাতি দিছে চাৰে খনতে বগা ইমান লুতুপা লুটুপকে লাগিছে নহয় উম, দে অ', দে দেখিলে ভাল লাগে তাৰপিছত পকা সময় নগ'লয়ে খাব লোৱা
অহ
এটা হছে অলপমান উম মই বোলো মিঠা হৈছে নে নাই, হ'ব পাইছাগ ন? আছা তাৰমানে ইয়াত হোৱা মিঠা হ'ব চাগে
অ মানে হেৰি যে এনেই ধৰক ঔষধ চষদ দিবও পাৰে এতিয়া ঘৰতে দিলে ইমান ঔষধ দিয়া নাযায় ন সেইটো কাৰণে অ এতিয়া মানে তেনেকে খাবলৈ মন যায় আৰু
উ
এতিয়া আমাৰো তেনেকে হেৰিহে লগাইছে আমাৰ এই শাক পাচলি বাৰীত শাক পাচলিহে লগাই এনেকে মানে ফল মূল তেনেকে নাইয়ে এই আম এজোপা আছে বাটতে সেইজোপা এতিয়া মানে একেবাৰে এতিয়া মানে খাবলৈ বৰ ধুনীয়া হৈছে এইকেইদিন অ পকিছে এতিয়া হেৰি মানে বাহিৰৰ ফালৰ পৰা কেঁচাই হৈ থাকে ৰংটো সেউজীয়াই হৈ থাকে কিন্তু ভিতৰ খিনি একে বৰ ধুনীয়া প পকা মিঠাও
কি আমো ফুলীয়া
কিনা আম নহয়। মানে এইটো বহুত বছৰ হ'ল পুলিতটো কিনাই আছিল নে কিয়ে আছিল নেজানো ইফালে বহুত বছৰ হ'ল আমি জন্ম পাই দেখি কিছুমানে
অ মইও ৰুইছো। জোপামান আম লাগা নাই সৰু হৈ আছে পুলি ৰুইছোহে আকৌ এবাৰ কাজু বাদামৰ পুলি এটাও আনি ৰুইছো
অ অ মই দেখা নাই বাৰু সেয়া সে পুলি চুলি তেনেকে
কজু বাদাম দেখা নাই ন?
গছ দেখা নাই খাইহে পাইছো সেই গছ দেখা নাই।
অ অ কাজু বাদামটোহে খাই পাইছা ফলটো খাই পোৱা নাই
ফল টো আকৌ বাদাম বিলাক‌ ফল অ
উম ফল এটাই হয়।
ফলটো নাই পোৱা কিন্তু।
অ আমাৰ লাগিলে দেখাই দিম দিয়া।
অ অ
উ
হ'ব দিয়া অ ৰাখিছো দিয়ক অ ৰাখিছো দিয়ক।